অ'। হ্যালো শুনিছানে? অ'।
এ শুনিছো মই।
অ' অ' অ' শুনিছো দিয়া এতিয়া এই প্ৰথম কিবা মাতটো নহা নিচিনা পালো।
অ' অ'।
অ'।
চাহ তাহ খালা?
অ' খালো খালো। কি কৰিছা?
মই আছো এনেই এতিয়া বোলো ফোন এটাই কৰো।
অ' এইখিনি সময়ত ফ্ৰি আৰু ন ঠিকে আছে দিয়া মাজে মাজে ফোন কৰি থাকিব লাগে আকৌ।
লৈ আজৰি এতিয়া।
এইখিনি সময়ত তোমাৰ অ' দেৰি কৰিব চাগে ন? নাই এইখনি সময়ত বোলো কলো মানুহ বিলাক হেৰী হয় ন আজৰি হৈ লয়। মই আকৌ নাই মই ভাবিলোঁ ৰূমটোকে চাফা কৰোঁ। চাহ খালোঁ ৰুটি। বনালে তাৰ পিছতে ৰুটি চৱজী খালোঁ খাই লৈ সকলোৱে ভাগে ভাগে গল আৰু এতিয়া মই ভাবিলোঁ কৰি লও অলপ ৰূমটো চাফা কৰোঁ। ৱাকৰি মই অকমান মানে আকৌ কিবা পহা কামো আছে, মই আজিকালি উম এই কিবা এনে অকমান চাওঁ আৰু মানে হেৰি এগজাম দিম যে।
কিহৰ কিহৰ
উম এইবিলাক ওলাই থাকে যে। অ' অ' তেনেক
অ'-অ', অ'-অ' একো নহয় কৰা কৰা ভাল এইবিলাক এনেই থকাতকে, ব্যস্ত হৈ থাকিলা, ভাল।
অ'-অ' ভালো লাগে তেনেকে ব্যস্ত হৈ থাকিলে আগতে মই কিতাপ চিতাপো পঢ়ো অৱশ্যে। বাহিৰা কিতাপটো মই প মই মানে।
বাহিৰা কিতাপ পঢ়িলে, পঢ়ো পঢ়ো।
মইতো আগতে নেত মেট্ৰিক দিয়া পিছত যে মই বহুত কিতাপ পঢ়িছিলোঁ, আৰু মই কিনিও লৈছিলোঁ নহয় নিজে বহুত খিনি কিতাপ। চব এৱাৰ্ড কিতাপ, মামনি ৰয়ছমৰ। তাৰ পিছতে ভৱেন্দ্ৰনাথ শইকীয়া কোৱা। দে লক্ষীনন্দন বৰাক কিন্তু মোৰ কি হ'ল কিছুমান কিতাপ নি পেলাই মানে হেৰি হ'লেও ঐ মানে মানুহে নিদিয়ে গম পাইছানে?
অ', এই মানুহবোৰৰ সেইটোৱেই ভুল ন?
অ' আৰু আগতেতো বহুত মানুহে কিতাপ পঢ়ে ন, আজিকালি নপঢ়া হৈছে। হৈছে বাৰু, কমি গ'ল, চবে নপঢ়েটো আজিকালি চাবা চোন। তাৰমানে ম'বাইলতে চব পাইয়ে যে। সেইটোকাৰণে, মই কিন্তু ম'বাইলত চালেও মানে, এ চব পালেও মানে মোৰ কিতাপখন পঢ়ি। অ, ভাল লাগে, আগৰ অভ্যাস যে এইটো মোৰ। হা আজিকালি নিনিয়া হ'ল কাৰণেহে, তাৰ পিছত, তথাপিতো আছে বাৰু দুই এখন, নথকা নহয়।
উম।
মই আজৰি পৰত মানে কিতাপ সেইয়া কিতাপো পঢ়ু অলপ। ভাল লাগে, মই বহুত ভাল পাওঁ পঢ়ি।
কিতাপ-কিতাপ হেৰী, তেনেকে ৰাখিবলে মোৰো মন কিন্তু কিতাপ নাই কি হয়? উম! নষ্ট হৈ যায় কিছুমান।
মইতো আগতে গ্ৰন্থ গ্ৰন্থ মেলাতে কি? মানে কিতাপ কিনিব। আগতে
আহ উম
আজি দুবাৰ মানৰ পৰা মই গ্ৰন্থমেলাত যোৱাও হোৱা নাই, অসুবিধা অলপ আছে। তেনেকুৱা হে মাইনাৰ পঢ়া-শুনা ঠিকে চলি আছে
ঠিকে চলি আছে, ঠিকে চলি আছে। স্কুললৈ গ'ল ন?
তো গ'ল ন ডিউটিত?
গ'ল-গ'ল-গ'ল। ৰাতিপুৱা যায়। এৰ নহয় আঠটা লে যায়ে।
কি কম মানে, উম আহ উম কি কম এতিয়া মই? তোমাৰ শাহু মা হ'লে মই কি ক'ব লাগিব নু, খুৰীয়ে ক'ব লাগিব নেকি? কি বৰমা? উম ভাল অ তাইক তেখেতৰ গা ভালে আছে নে?
উম ভাল, ভাল
অ'
আছিলে অকণমান আগতে অকণ ওলাই গৈছে।
অ' বাইক আছে অ' ভাতটো তুমি বনালে তেখেতে খায় চাগে ন?
খায়-খায়-খায়
তেখেতে এতিয়া অসুস্থ। ইমান হেৰি নহয়।
অ' অ' অ', ভালে কৰা আগৰ দিনৰ মানুহ যেন এ খায় দায় বোৱাৰীয়েক হঁতৰ হাতে ন? আজিকালি নাই বাৰু। কেনেকুৱা?
তেনেকুৱা কৰিলে হেৰি হে উম উম উম বয়স্থ মানুহজনৰ অকণ কষ্ট হয়।
কষ্ট হয়তো অ নিজৰ বোৱাৰী জিয়াৰীয়ে এতিয়া ভাত খাব
ভাত বনাবলে দিছে বাৰু। উম মায়ে ইমান নোৱাৰে যে যে
কোননো হয়?
সেইটো কাৰণে মানে। কাৰণ মইয়ো ইমান লাগি নাথাকো উম, মায়ে কৰাতকে মই কৰিলে অকন সোনকালেহে হয়। মায়েক কৰিব দিলে অকন সময় হে লাগে
হেই বুঢ়ী মানুহ ন তাতে লাহে ধিৰে কৰে
মানে কেতিয়াবা সময় থাকে যদি সময় থাকে তেতিয়া, পাচলিকেইটা কাটি দিয়ে কিবা তেনেকুৱাকে কৰিবলৈ দিউ আৰু।
অ সেইকেইটা চব্জি থব্জি কাটিলে একো কষ্ট নহয় ন বহি থাকোতেই কাটিব
অ মাছ ঠাছ আনিলে কেতিয়াবা সৰু মাছ, অ'। সৰু মাছ ঠাছ আনিলে তেনেকে সেয়ায় বাচিবলৈ দিউ।
অ' সৰু মাছ বাচিলে সময় লাগে যে
অ' মায়ে মানে বহাতে কৰি থাকিবলৈ পাৰে যে কামবিলাক সেই বহাত থাকা কামখিনি মায়েক মানে কৰিবলৈ দিউ আৰু।
অ', অ'।
ভালো পায়। কৰিবলৈ একেবাৰে নকৰাকে থাকিলেও বেয়া পায় উম।
অ কাম কৰি থকা মানুহে আকৌ হেৰি মানে এইবিলাক কাম কৰি থকা মানুহে কাম কৰিব নেপালে বেয়া পায়।
বেয়া পায় অ'।
এটায় আগৰ মানুহে কাম কৰি থাকে ন চব কাম ঘৰতে
উম আগততো মায়ে কাপোৰ চাপোৰ চব বৈছিলে এতিয়াহে
অ'। এতিয়া বব নোৱাৰে এতিয়া মানে দেহা বেয়া
এতিয়া অ' মানে হেৰি যে ককালত বিষ
অ' এনেই চকুৰ প্ৰব্লেম ঠিকে আছে নে চক
চকু নাই ছচমা ললে উম
ঘৰত বোৱা বস্তুটো আকৌ ভাল লগে ন। কাপোৰ বিলাক চাদৰ মেখেলা বিলাকো ঘৰত বোৱা চা চাদৰ মেখেলা ইমান ভাল লাগে।
তাকে
এইবিলাক লাহে লাহে নাইকিয়াএ হ'ল
নাইকিয়াই হৈ গ'ল উম, বোৱা চাদৰ মেখেলা নিপিন্ধাই হ'ল মানুহে আৰু তাতে সূতাৰ দাম বাঢ়ি শিল কিনা মানে
বহুত বেছি পৰে ন'
কিনি পেলাই পিন্ধিবলৈ মানুহে মানে টান পায় এতিয়া।
এতিয়া চুইদাৰ এজোৰ কম দামতে হয় কম খৰচত সেইটোৱে বোৱাৰী জীয়াৰী এতিয়া চবেই পিন্ধা হৈ
এতিয়া সেইদিনা চাদৰ এখন কিনিছো মই মাৰ্চাজত পাঁচশ টকা। মানে গাড়ী দিয়া চাদৰ মাছ চাদৰত সেউজীয়া পাৰি পাঁচশ টকা এ পাঁচশ টকাত এযোৰ কাপোৰে পায় সেইটো কাৰণে মানুহে মতে চাদৰখনহে পালো মানুহে এযোৰ কাপোৰে পায় এযোৰ কাপোৰ লব নে চাদৰ এখন লব
অ', তোন চবফালে মিলাব
অ', সেইটোয়ে কথা
এইটো হয়।
সেইকাৰণে মানুহে মানে আজিকালি সেইটোয়ে কৰে আও কাপোৰ এযোৰ পাওঁয়ে যেতিয়া আকৌ এবো - এ বোৱা জনৰ কচ তও হয় নহয় মেচিনত বোৱা কাপোৰবোৰ অ, মেচিনত বোৱা কাপোৰবোৰ আৰু হাতে বোৱা কাপোৰৰ মাজত কিন্তু পাৰ্থক্য আছে।
হাতে বোৱা টো বহুত মেহনত, আমাৰ বৌ এগৰাকীয়ে বয়, দেখিছোঁ নহয়। আ। একদম। বহুত কষ্ট হয়। কিন্তু। আৰু অসমৰে লাগে ন য। সময় লাগে প্ৰথম কাপোৰ যে। এটা নে ন। টানোঁতে। গোটেই দিনটো লাগে ন।
তাকেই।
সেইকাৰণে। কষ্টটো চাই কিন্তু পইচাটো।
পইচাটো। সেই সেইটো পইচাটো চাদৰ এখনত বিচাৰিব। কাণ ফুটাত।
অ' আকৌ সূতাৰ দাম। সূতাৰ দাম বহুত দাম সূতাৰ। উম।
তেনেকুৱা কথা। চা। চব মানুহে তেনেকা হেৰি নকৰিব। কিছুমান মানুহে বুজি পায়।
অ'।
উমউহ।
হলো আৰু। সেইটো মূল্যটো দিব লাগে আচলতে ন কষ্টটোৰ।
মই সেইটো কাৰণে হেৰি কৈছো যে পাচঁশ টকা বুলি মই বুলো আন দি দিও লৈ যাওঁ চাদৰখনো মানে মই।
কৰ পৰা কিনিছা তুমি বজাৰৰ পৰা দোকানৰ পৰা কিনিছা নে কোনোবা মানুহৰ। অ ঘৰুৱা মানুহৰ অ'।
অ'। মানুহজনীৰ মানে কিবা অসুবিধা হল। মোক মানে সুধিলে আৰু চাদৰৰ। মাগিব নেকি। তাৰ পিছত বোলো কি চাবা বোলে মাছ। যদি চাদৰ এনেকুৱা আছে। মোক দেখাবছোন মোক। লোৱা তুমি চোৱা যদি মই লৈয়ে আহিম আৰু মোক আৰু অসুবিধা হৈছে। পইচা এটা পৰি যাম। তাৰপিছত ম। লৈ আহৈগেক যাওক। তাৰপিছত আনিলে দেখিলো পচন্দ হৈছে যে। তাৰছত সেয়া। মই এখন ললো আমাৰ সেই ওচৰৰ বৌ এজনীয়ে এখন ললে তেনে তিনিখন লগতে নাইকিয়াই হ'ল।
অ' অ' সঁচাকে ন। টো বেয়া নহয় তিনিখন চাদৰতটো এতিয়া পোন্ধৰশ টকা পালে ন?
পোন্ধৰশ টকা পালে মি
অ', তেনেকৈ বই বই থৈ দিব লাগে হাতৰ বিদ্যাটো জানিলে অ', বহল হলে ভাল লাগে ন? বিশেষকৈ ওখ মানুহৰ কাৰণে বহল এ, লাগে।
তাকে এতিয়া আমি শকত যে অকমান আমা কাৰণে মানে চুটি সুবিধা হয়। অ' দীঘল পালোঁ কাৰণে আমি গোটেইকেইজনীয়ে কোনো নাই তিনিজনীয়ে তিনিখন লৈ পেলাই থৈ দিম।
অ' ভালে কৰিলা। ভাল লাগে আৰু কিবা এটা ভাল লাগে ন উকা মুগা মেখেলা হক পাট মেখেলাখন চ'ব লগত
মিলে আও নহয় কেতিয়াবা নামঘৰে চাকিৰে যাবলৈকো তে নামঘৰলৈ কোনোবা দিনাখন গলে হেখন বোৱা চাদৰখন লৈ যাবলৈ গৰমত ভালো লাগে
ভাল লাগে অ'
গলেও ভাল লা
তা লগত পদ্মমিনী মেখেলাবিলাক পায় ন তেনেকুৱা মেখেলা লগত উ
তেনেকে
সেইকাৰণে বোলো নাই লৈ থৈ দিও, আৰু আজিকালি এমব্ৰয়ডাৰীবোৰ এনেকুৱা বোৱাত এমব্ৰ বোৱা মেখেলাতে আমা মেচিনত বোৱা আৰু এমব্ৰয়ডাৰী কৰা তেনেকুৱা মেখেলা ওলাইছে নহয়। সেইবোৰৰ লগত পিন্ধিবলৈ ভাল লাগে নামঘৰে চা নামঘৰ যাবলে ভাল লাগে। তাকে হেৰি হে লওতে মানে ভাবিছো আৰু বোলো ভাত নামঘৰলৈটো যাবই লাগিব, চাহ, তাহ খুৱাবলৈ, গোপিনী হেৰি বোলে সেইটো কাৰণে বোলো নাই কেতিয়ালৈকে যাব পাৰিম এখন লৈ পেলাই থৈ দিও।
ভালে কৰিলা।
বাকী মাহতৰ ভাল নহয় ন,
ও ভালে আছে দিয়া। ভালে বাৰু চবৰে,
ভাত পানী বনাইছে নেকি?
বনাব আৰু, দেৰিকে বনাই যে আমাৰ,
অহ, অহ! খোৱাত দেৰি হয়
অহ! দেৰি হয়।
উম।
ৰাতিও দেৰি হয়
উম, উম!
বাৰু, ঠিকেই আছে ন'?
ঠিক আছে দিয়া ৰাখো অহ অহ দিয়া দিয়া।